হেল্ল'
হেল্ল হয় হয় শুনিছো
শুনিছেনে আপুনি
হয় শুনি আছো
অ কি কৰি আছে আপুনি এতিয়া
ঐ আছো বৰ্তমান ৰুমতে আছো
ভাত খালা
হয় হয় খালো
অ
আপুনি খালে অ
ত' মই আপোনাৰ লগত অলপ অ কথা পাতিম বুলি আপোনাক ফোন কৰা হ'ল আপুনি কথা পাতিব পাৰিবনে
হয় পাৰিম দিয়ক
অ ত আপোনাৰ লগত মই অলপ উম খোৱাা খাদ্যৰ বিষয়ে অলপ জানিম বুলি কল কৰা হ'ল আপুনি পাৰিবনে
হয় পাৰিম দিয়ক খোৱা খাদ্যৰ
হয়
অহ অ বৰ্তমানতো গৰম দিনত আমি খাদ্যটো বহুত যতনে খাব লাগে
হয়
এতিয়া আমি গৰম দিনত যিমান পাৰে আমি বেছিকৈ পানীতো খাব লাগে বিশেষকৈ
হয় হয়
কাৰণ পানীয়ে আমাৰ প্ৰাণ বুলি কোৱা হয়
হয়
সেইকাৰণে যিমান পাৰে আমাক পা পানীতো লাগে ইয়াত অকল গৰম দিনত বুলিয়েই নহয়- আমি ঠাণ্ডা দিনতো আমি পানীতো খুব প্ৰয়োজনীয় খাব লাগে। কাৰণ পানীতো আমাৰ দেহৰ কাৰণে বহুত প্ৰয়োজনীয় বস্তু পানী নাথাকিলে আমি জীয়াই থাকিব নোৱাৰো৷ আৰু সকলো জীৱ জন্তু বা প্ৰ খেতিকো পানী লাগে গছ গছনিবোৰকো পানী লাগে৷ সেইকাৰণে প্ৰপাৰ পানীতটো বিশেষকৈ প্ৰয়োজন হয়৷ আৰু তাৰপিছত খাদ্যৰ ফলত আ এতিয়া গৰম দিনত আমি আমাৰ খাদ্য যিখিনি থলুৱা খাদ্য আমাৰ ঘৰুৱা থলুৱা খাদ্য যিমান পাৰি সেইবোৰ আমি খাবলৈ চেষ্টা কৰিব লাগে৷
হয়
আৰু যিমান পাৰি আমি তেল-তেল টো এভইড কৰিব লাগে। অ যিমান পাৰি আমি উহাই বইল কৰি উহাই বা এনেকৈ খাৰ আঞ্জা এনেকৈ বনাই পেলাই খাব লাগে। আৰু বেছি গৰম বস্তু খাব নালাগে মাছ মাংস৷ সেইবোৰো বেছি খাব নালাগে।
অ
শুনি আছেনে আপুনি?
হয় শুনিছো।
আচ্ছা তেনেদৰে আমি ভালদৰে খাই চিন্তি চাই চিন্তি খাব লাগে খাদ্যবোৰ আৰু আমি যিখিনি বজাৰত পোৱা খাদ্য সেইবোৰ খাদ্য পাৰিলে আমি খুব কম ব্যৱহাৰ কৰিব লাগে কাৰণ সেইবোৰ খাদ্য বিভিন্ন ৰাসায়নিক পদাৰ্থ মিহলা থাকে৷ আ যেনে ধৰি লওক মই ফল-মূলৰ বিষয়ে ক'ম৷ ধৰি লওক এতিয়া আম চিজন না গৰম দিনত আম, কঁঠাল, লিচু তেনেকুৱা চ' আমাৰ এতিয়া গাঁৱলীয়া অঞ্চল বোৰত আম নাই। কিন্তু বজাৰত আম ওলাইছে কিন্তু সেই বজাৰত আম ওলাটো কিমান আমি গ্ৰহণযোগ্য কিমান ভাল৷ সেইটো জানিব লাগিব যে আমি জানো যে আৰু দেখিছো যে বজাৰত সেই বাহিৰৰ পৰা কোম্পানী ক প্ৰডাক্ট বনাই পেলাই
অ,
সেই আমবোৰ মেডিচিন মাৰি বা তাৰ সেইবোৰত কিবা মেডিচিন মিহলাই- সেইবোৰ আম বহু দিনৰলৈকে থাকিব পৰাকে মেডিচিন মাৰি দিয়ে। যত নেকি এতিয়া আম নায়ে আমাৰ অঞ্চলত৷
আমৰ চিজিন শেষ হল কিন্তু বাহিৰৰ পৰা আহা ইয়াতে ইমান দিন হয় আহে বা সেইবোৰ আৰু বিক্ৰী কৰে যাতে সেইবোৰ বেয়া হৈ নাযায় সোনকালে সেই কাৰণে তেওঁলোকে কি কৰে আমবোৰত মেডিচিন দিয়ে বা ইঞ্জেকচন দি মেডিচিন ভৰাই দিয়ে তাৰ ফলত বহুত দিনলৈকে আমটো বেয়া নহয় থাকে। কিন্তু আমি মানুহবৰে সেইবোৰ এভইড কৰিব লাগে যেনে সেইবোৰতো মেডিচিন থাকেই সেইবোৰ যাতে আমি খাব নালাগে বাকী আ এই আপেল, আংগুৰ সেইবোৰত বেছি মেডিচিন দিব নোৱাৰে৷ কাৰণ সেইবোৰতো আমাৰ
চিজন এইটো থাকেই আমাৰ বাহিৰৰ পৰা আহে আহাই বস্তু তথাপিও সেইবোৰ আমি খাব পাৰো৷ যেনেকৈ কুঁহিয়াৰ, কঠাল৷
হয়-হয়
সেইবোৰ বস্তু খাব পাৰোঁ। কিন্তু যেতিয়া এতা বস্তু নাই সেই বস্তুটো আমি যাতে সেইটো এভইড কৰিব পাৰোঁ।
সেইখিনিয়ে কলো মই আৰু আপুনি অকনমান জনাব পাৰিব নেকি?
হয়-হয়। অহ, ত'এতিয়াতো আৰু বাৰিষা- বাৰিষা চিজেন ত' আপোনাৰ ঘৰত অ' কি- কি ফল আছে মানে? এতিয়া বাৰিষাত খাব পাৰাকে।
এতিয়াতো আমটো নাই এতিয়া কঁঠাল আছে বিশেষকৈ কঁঠাল আছে এতিয়া। উম,
ত' আমাৰ -আমাৰ এতিয়া বৰ্তমান আম আছে। মানে যি ছিজিনত আমাৰ চবৰে আমটো পকে তেতিয়া আমাৰ আমটো বহুত কম কমলা হৈ থাকে। বৰ্তমান এতিয়া -এতিয়া পকবা ধৰিছে আৰু আমটো। আম আছে আৰু আম -আম আছে আৰু ড্ৰেগন ফ্ৰুইট লাগছে আমাৰ এতিয়া ঘৰত বহুত। অহ, ড্ৰেগন ফ্ৰুইট আছে আৰু কঠাল আছে।
উম।
হয়।
আৰু শাক- পাঁচ আঞ্জা খোৱা খাদ্যবোৰ
অহ, আঞ্জা আমাৰ এতিয়া বৰ্তমান অ' মেষ্টা টেঙা পাত আৰু এনেকে পাটা পাত আছে আৰু লেচৰা, ইনকে আছে।
অহ, যিমান পাৰে দিব ঘৰতে আমি খেতি কৰিব চেষ্টা কৰিব লাগে। কাৰণ ঘৰত খোৱা বাচ খোৱা বস্তুবোৰ আমাৰ মেডিচিন দিয়া নাথাকে।
হয়।
হয়। সেইবোৰ যাতে আমি ঘৰতে নিজে উৎপাদন কৰি খাব পাৰোঁ।
হয়।
আৰু যাতে গাঁৱৰ পৰাই আমি কিনিব পাৰোঁ।
হয় - হয়৷
তেনেকৈ বিশেষকৈ গাঁৱত গাঁৱৰ পৰাই মাক বস্তুখিনি কিনিব। কাৰণ বজাৰতো বহুত ৰাসায়নিক বস্তু দিয়ে। আমাৰ তৈয়াৰ কৰে সেইবোৰ আমাৰ কাৰোৰে স্বাস্থ্য কাৰনেও বেয়া।
বেয়া অ
বাকী খোৱা খাদ্যৰ ভিতৰতটো আৰু বহুত খিনি আছে৷
আছে অহ', অহ', ঠিক তেনেকৈ আমাৰ এতিয়া গৰমত কুহিয়াৰ ৰচ বা নাৰিকল পানী আদি এনেকুৱা খাৱা হয়।
হয়', হয়',।
উম।
খাব লাগে গৰম দিনত কুঁহিয়াৰৰ ৰচ, নাৰিকল সেইবোৰ খাব লাগে।
দৰ ঠাণ্ডা দিনত পোৱা ফলৰ আপোনাৰ আপুনি জানা নাম জনাব পাৰিব নেকি? খৰালি চিজেন।
হয় ঠাণ্ডা দিনত আহ যেনেকৈ মধুৰিআম থাকিল।
হয়।
আৰু জলফাই টেঙা থাকিল, আমলখি আমলখিতো এতিয়াও থাকে। আৰু খৰালি কালতো থাকে। আৰু। মানে কি কি আছিলে নামবোৰ? আপুনি জানে যদি কৈ দিয়কচোন। হয় হয় কমলা কমলা। হয়। বাকী এতিয়া আপুল আপেল আঙুৰতো আমাৰ প্ৰত্যেক মাহতে থাকে। সদায় নাথাকে আৰু আপুনিও যিমান পাৰে নিজৰ শৰীৰটোক ভালদৰে যতন ৰাখক এতিয়া গৰম দিনত।
হয়।
পিছ এ পিছে গৰম বস্তু নাখাব। আৰু ঠাণ্ডা পানী ফ্ৰিজৰ ঠাণ্ডা পানী নাখাব পাৰিলে।
হয় এতিয়া গৰমত বেছি কে অ গৰম গৰম হয় বুলি বেছিকে যদি আমি ঠাণ্ডা খাই দিওঁ তেতিয়া আৰু জ্বৰ চৰ্দি এনেকৈ হোৱাৰ আৰু অলপ সম্ভাৱনা থাকে।
হয় হয়।
হয়।
বিশেষকৈ আমাৰ যোনটো নেচাৰেলি ঠাণ্ডা হয় পানী। সেইবোৰ খাব লাগে। আৰু বাহিৰা বস্তু- টো যেনেকে ঠাণ্ডা সেইবোৰ বটলৰ সেইবোৰতো পাৰিলে নাখাব কাৰণ, সেইবোৰতো বিভিন্ন বস্তু পদাৰ্থ মিহলাই বিক্ৰী কৰে, পাৰিলে সেইবোৰ এভাইড কৰিব লাগে আৰু।
হয়।
যাৰ নহয় আ
তুমি কোৱাচোন?
যা নহক অ যা নহক এতিয়া আপোনাৰ লগত কথা বহুত খিনি জানি
হয়।
আপোনাৰ আপোনাৰ বিষয়ে জানিলো বা আপোনাৰ ফালে এতিয়া কি কি ফল মূল আছে জানিলোঁ। বৰ্তমান মই ভাবিছোঁ ফনটো ইয়াতে ৰাখিম বুলি ভাবিছোঁ।
হয় হয়। ধন্যবাদ হয়।